অ। কোৱা
আহ কি কৰিছা?
মই আছিলো ৰবা এনেই বহি। তুমি?
অ মইো আছো, এই মোবাইলটো
অ। ঘৰতে আছা? অ অ মই ঘৰতে আছো দিয়া।
আহ। কোৱা বাকী
কালি মই এখন আহ শিক্ষামূলক আলোচনা সভালৈ গৈছিলো ৰবা। তাত আহ শি শিক্ষাৰ গুৰুত্বৰ বিষয়ে বহুতো কথা শুনিলোঁ।
হয়।
আচলতে শিক্ষাৰ প্ৰকৃত অৰ্থ কিনো বাৰু?
অ শিক্ষা তোমাৰ কেৱল পুথিগত জ্ঞান আহৰণৰ প্ৰক্ৰিয়া নহয়। তোমাৰ ই মানুহৰ তোমাৰ জ্ঞান দক্ষতা আৰু তোমাৰ মূল্যবোধ আৰু ব্যক্তিত্ব গঢ়ি তোলাৰ এক অবিনম প্ৰক্ৰিয়া।
তেন্তে শিক্ষা জীৱনত কিয় ইমান গুৰুত্বপূৰ্ণ?
উম কাৰণ শিক্ষাই তোমাক মানুহক স সঠিক ভুল বিচাৰ কৰাৰ ক্ষমতা দিয়ে আৰু তোমাৰ জীৱনত আগবাঢ়ি যাবলৈ সহায় কৰে।
মই শুনিছোঁ যে শিক্ষাই সমাজৰ উন্নয়নত বিশেষ ভূমিকা পালন কৰে।
নিশ্চয় নিশ্চয় তোমাৰ শিক্ষাই শিক্ষিত সমাজেই উন্নত আৰু তোমাৰ প্ৰক শীল সমাজ গঢ়ি তুলিব পাৰে তমাৰ
বিদ্যয়ালয় আৰু মহাবিদ্যালয়ত লাভ কৰা শিক্ষাৰ বাহিৰেও আন বহুতো ধৰণৰ শিক্ষা আছে নহয় ন
হয় হয় তোমাৰ পৰিয়াল সমাজ আহ অভিজ্ঞতা আৰু জীৱনৰ বিভিন্ন পৰিস্থিতিৰ পৰা বহু শিক্ষা লাভ কৰিব পাৰি
উম আৰু আজিকালি প্ৰযুক্তিৰ সহায়ত শিক্ষাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহি গৈছে দিয়াচোন
হয় তোমাৰ বিশেষকে এই ক কভি কভিড উনৈছৰ যোন মহাৰী আছিল তাৰে পিছত তমাৰেলন ক্লাছ ডিজিটেল লাইব্ৰেৰী আৰু শিক্ষামূলক এপসমূহ এপসমূহ যিবিলাক আছে সেইবোৰে শিক্ষাক অধিক সহজলভ্য কৰি তুলিছে
আৰু আজিকালি ধৰা বেছিভাগ হোৱাটছপতে নোটছ বিলাক পি ডি এফ কৰি দিয়ে ত' সেইবিলাকো আৰু শিক্ষাৰ বহু ক্ষ্ৰত প্ৰভাৱ পৰিছে দিয়াচোন
হয় হয় এইবোৰে তোমাৰ শিক শিক্ষাৰ আহ আহ ক্ষেত্ৰত বহুত বহুত ধৰণৰ ভূমিকা পালন কৰিছে তোমাৰ এ উটাাৰ অস্বৰূপে যদি কোনোবা এটা কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে আহ কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকে যদি আহ কলেজত গৈ পেলাই যি বিদ্য়ালয়ত গৈ পেলাই বা কলেজত গৈ পেলাই যদি কিবা এটা বস্তু বুজি পোৱা নাই তেওঁলোকে সেই বস্তুটো আহি আহি পেলাই তেওঁলোকে ঘৰত চাই সামাজিক মাধ্য়মৰ জৰিয়তে তোমাৰ আহ এইবোৰ সেইবোৰ শিকিব পাৰে এইটো সুবিধা আছে যে তেওঁলোকে
হয় কোৱাচোন
অ তাকেই মূল পশু যে তেওঁলোকে হা আহ সামাজিক মাধ্য়মত জৰিয়তে সেইবোৰ শিক্ষা লাভ কৰিব পাৰে যদি শিক্ষকৰ বা কিবা বুজি পোৱা নাই
আৰু এই সামাজিক মাধ্য়ম বিলাক তুমি এ উপকাৰ দিয় উপকাৰী দুটাই আছে দিয়াচোন আৰু ধৰা হয় কিবা স্কুল বা কলেজত বুজি প নাই আহি কিনে আজিকালিো গমেই পোৱ চাই জি পিটি ওলাইছে গুগলৰ পৰা ইউটিউবৰ পৰা চব এ মাৰি মাৰি চাৰ্চ কৰি কৰি চাই আগৰ নিচিনা সুবিধা নাই এতিয়া লিখি লৈ যাম প পিছদিনা িচ শিক্ষকক বা শিক্ষয়িত্ৰী সুধিম
হয় হয় এই এই এই এইবোৰ দিশত এ এইবোৰে এইবোৰ দিশত মানে এই এই অনলাইন সামাজিক মাধ্্যমে বহুত প্ৰভাৱ পেলাইছে এনে তুমি ভাবা হয় তুমি এনে ভাবানে যে খকে শিক শিক ক্ষেত্ৰত কেনেধৰণৰ
আহ স শিক্ষকসকলে সমাজৰ পথ প্ৰদৰ্শক হৈ জানানে তেওঁলোকে ছাত্ৰ ছাত্ৰ্ৰীক জ্ঞান দিয়াৰ লগতে নৈতিক মূল্যবোধো শিক্ষা শাই জীৱনত কেনেদৰে আগবাঢ় যাব লাগে জীৱনৰ শিকা শ এই সকলোবোৰৰ বিষয়ে ধুনীয়াকে শিকক কলামা শিকাই যায়
হয় তুমি এনে কেতিয়াবা ভাবানে যে কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাাতয়ে শিক্ষাৰ উদ্দেশ্য এনেকুৱা কিবা ভাবা
নহয় নহয় পৰীক্ষাত ভাল নম্বৰ পোৱাতটো শিক্ষাৰ একদম মূল উদ্দেশ্য নহয় এজন স সচেতন সৎ আৰু নাট্ হীনাগৰি গঢ় তু তো শিকাৰটা মোৰ উদ্দেশ্য কাৰণ পঢ়া পাতিতয়ে চব নহয় ন আমি যদি ভাল নাগৰিক নহওঁ আমাৰ আমাৰ বিদ্যাই কি কৰিব বা যিখিনি আমি জ্ঞান জ্ঞান কঢ়ি আহিছো বা আমাৰ যিখিনি জ্ঞান আছে আমি যদি ভাল নাগৰিক নহয় সেই জ্ঞানৰ অৰ্থটোৱে কি হ'ব
হয় এই তুমি এনেকে ভাবা নে যে শিক খাই আত্মবিশ্বাস কৰাতো সহায় কৰে কিবা
নিশ্চয় শিক্ষা লাভ কৰিলে আমাৰ আহ নিজৰ সামৰ্থয় আমি নিজে চিনিব পাৰো লগতে আত্মবিশ্বাসেৰে জীৱনৰ সমস্যয়াৰ সন্মুখীন হওঁক এইবিলাকেতটো শিক্ষাৰ এটা এটা লাভ উ
হয় তাকে
নিজকে চিনি পোৱোৱা শিক্ষাই বহুত আমক সহায় কৰে
হয় এতিয়া উ আৰু এনে তুমি কি ভাবা যে শিক্ষাৰ অভাৱত কি কি সমস্যা হ'ব পাৰে মানুহৰ
অশিক্ষিত মানে ধৰা অশিক্ষাই দৰিদ্ৰতা কুসংস্ আৰু বেকাৰত্ব আৰু স পশ্চাদ পত্ৰতাৰ সৃষ্টি কৰিব পাৰে
সঁচাকৈয়ে সঁচাকৈয়ে শিক্ষা মানুহৰ জীৱনৰ এক মূল্্যবান সম্পদ
হম তহঁতে ধন সম্পত্তি হেৰাই যাব পাৰে কিন্তু শ শিক্ষা কেতিয়াও মানে মানুহৰ লগত এৰা নিদিয়ে স মানুহৰ লগতাকই তুিখিনি উদাহৰণ কৰিছা যিখিনি জ্ঞান তুমি শিক্ষক শিক্ষয়িত্ৰ পৰা লৈছা বা যিিনি খিনি কিিয়ান তুমি উপাৰ্জন ত কোনো চুৰ কৰি লৈ যাব নোৱি কিন্তু জানাই দিয়াচোন সেইখিন তোমাৰ জীৱন জুৰি তোমাৰ লগত থাকে কিবা
তাকে মোকো আহ আজিৰ আলোচনা শুনি শিক্ষাৰ প্ৰতি মোৰো সন্মান আৰু দুগুণে বৃদ্ধি পালে
আৰু শিক্ষা ধৰা আজিকালি শিক্ষা বেছিভাগ সামাজিক মাধ্য়মৰ যোগেদিয়ে হৈ হৈ গৈছে ক'ব গ'লে অনলাইন ক্লাছেছ হ'ব অনলাইন কচিং হ'ব
হয়
আগৰ নিচিনা সেই অফলাইনৰ দিন বিলাক নোহোৱা যেন নোহোৱা বুলিয়ে কব পাৰি চবফালে সামাজিক মাধ্্যমৰে মানে চৰ্চা
আৰু তদোপৰিও
ব কিবা এটা যদি নাজানে ধৰা শিক শিক্ষক শিক্ষয়িত্ৰী সোধাৰ পৰিৱৰ্তে সিহঁতে ঘৰত আহি কিনে চছেট জি পি িত চাৰ্চ কৰিব বা গুগল চাৰ্চ কৰিব কিন্তু শিক্ষক শিক্ষয়িত্ৰী নুশুধে এনেকুৱা ছাত্ৰ ছাত্ৰী বিলাক হৈ গছে যিমানে মানে তোমাৰ টেকনলজি বা সুবিধা বাঢ়িছে সিমানে ছাত্ৰ ছাত্ৰী বিলাক এলেহুৱা টাইপৰ হৈ আহিছে
হয় আৰু মই কবলৈ গলে সঁচাকৈয়ে মানে শিক্ষাই তোমাৰ মানুহক আলোকিত কৰি এখন উন্নয়ন সমাজ গ়
সচাকে শিক শিক্ষাই আহ ব্যক্তি সমাজ আৰু জাতিৰ উন্নয়নৰ একদম মূল চাৰিপাত হয়
হয় আৰু তোমাৰ কিতাপেই শ শিক্ষ উপৰিও আমি কিছুমান শিক্ষা ধৰা যেনে নৈতিক শিক্ষা এইবোৰ শিক্ষা আমি সচৰাচৰ জীৱনত আমি নিজে এই দেখও যে সৰুৱে ডাঙৰক কেনেকে সন্মান কৰিব লাগে বা অ সৰুৱে ডাঙৰ কেনেকে সন্মান কৰিব লাগে বা এইবোৰ যিবোৰ শিক্ষাই নৈতিক শিক্ষা ভাবা নে এইবিলাক যে আমি এইবিলাক শিক্ষা মানে তুমি এনেকুৱা ভাবা নেকি যে মানে কিতাপী শিক্ষাৰ বাহিৰেও আমি নৈতিক শিক্ষাও নিজাকে শিকাটো দৰকাৰ বুলি এনেকুৱা
হয় নিশ্চয় কিতাপী শিক্ষাৰ বাহিৰেও আমি নৈতিক শিক্ষাও গ্ৰহণ কৰিব লাগে যিবিলাক আমি দেখি শুনি থাকো সেইবিলাক সদায় ভাল খিনি আমি আহৰণ কৰিব লাগে খালি কিতাপি শিকাই শ শিকাব ইমান খিনি শিকাই কিন্তু যিবিলাক আমি চকু দি নিজে দেখি শুনি গম পাম যে এনেকে ডাঙৰক সন্মান কৰিব এনেকে ডাঙৰাৰ কথা পাতি লাগে বা এইটো কথা কব নালাগে এইটো বেয়া কথা সেইিন বাৰু আমাৰ নৈতিক আচৰণ সেইটো সাধাৰণ জীৱন যাপনত চলিয়ে থাকে ত সেইবিলাক কথা কিতাপ াপ ইমান খিনি শিকাই দিয়া সম্ভৱো নহয় দিয়াচোন
হয় একেবাৰোৰে সেইবাবে কোৱা হয় তোমাৰ শিক্ষাই জাতিৰ মেৰুদণ্ড বুলি কোৱা হয় আচলতে
উম সঁচাকে নিশ্চয় এইষাৰ কথাষ একদম সঁচা দেই
হয় আৰু মই ভাবো অ কিতাপি শিক্ষাই যেনে তুমি কলা কিতাপী লখাই শিক্ষাই যথেষ্ট নহয় তুমি বহু লোকক দেখিবা বহু সমাজত এনে বহুত লোক বাস কৰে যিসকলৰ কিতাপী শিক্ষা বহুত আছে কিন্তু তেওঁলোকৰ নৈতিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে অলপ যেন পিছপৰা তেওঁলোকৰ যেন নৈতিক শিক্ষা শ ইমান এটা নাই মই এনেকুৱা ভাল বহু তুমি একমত নে
মই একমত কাৰণ মই এ দেখিয়ে থাকো এনেকুৱা মানুহ যাৰ জ্ঞান আছে শিক্ষা বহুত আছে কিন্তু মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কেনেকুৱা আচৰণ পাতি কৰিব লাগিব মানুহ সেইবিলাক মানুহৰ সেনেকুৱা জ্ঞান বিলাক নাই আৰু এতিটো নৈতি শিক্ষা বুলিয়ে ক'ব পাৰি সাধাৰণ জ্ঞান এইখিনি
হয়
সেইকাৰণে মই ভাবো যে খালী কিতাপী শিকাই যথেষ্ট নহয়
হয় তুমি চাবা তেওঁলোকৰ ডিগ্ৰী বহুত আছে ডিগ্ৰী তেওঁলোক বহুত ডিগ্ৰী থাৰী লোক হয় কিন্তু তেওঁলোকৰ কৰ'বাত তেওঁওলোকৰ ব্ৱহাৰ পাতি তেওঁওলোকৰ মানে ভাল নহয় হয় তেওঁলোকৰ ব্যৱহাৰ পাতি কৰবাত তেওঁওলোক যেন পিছপৰা কিন্তু তেওঁ এই একে খিনি চাব হয় কিন্তু তুমি সেই একে একে ব্য্ৱহাৰ তুমি এজন অ কম পঢ়া শুনাক বা কম শিক্ষিত লোক য অশিক্ষিত লোকৰো আনকি সেই নৈতিক শিক্ষাটো এজন শিক্ষিত লোকতকে বেছি হ'ব পাৰে
ডিগ্ৰীধাৰী এজন ডিগ্ৰীধাৰী মানুহত চ অশিক্ষিত লোকৰ জ্ঞানতটো বহুত বেছি
হয় তোমাৰ ন
তেওঁ তেখেতৰ শিক্ষা শিক্ষা নহ'ব পাৰে বা তেখেতৰ লাভ লাক ডিগ্ৰী নহ'ব পাৰে
হয়
উ প উম
মই ভাবো এই
এটা বহু গুৰুত্বপূৰ্ণ
হয় মই ভাবো কিতাপে শিক্ষাৰ লগে লগে মানুহে নিজৰ জীৱনত নৈতিক শিক্ষা দিশতো মানুহে চাব লাগে ন তীৰ্ খাও আগবঢ় লৈ যাব লাগে
উম এইবিলাকো নৈতিক শিক্ষাৰ ওপৰতো চকু দিব লাগে মানুহে কাৰণ শিক্ষাই আমাক সঠিক ভুল বিচাৰ কৰাৰ ক্ষমতা দিয়ে আৰু জীৱনত আগবাঢ়ি যাবলৈ সহায় কৰে ন শিক্ষা নাথাকিলে আমি ভুল বেয়া বাছনি কৰিব নোৱাৰো অ
হয় আৰু শিক্ষাই আমাৰ সামাজিক তোমাৰ আহ আহ আমাৰ জীৱনটো সহজ কৰি তোলে তাৰোৰি আমাৰ সমাজখনক আগুৱাই লৈ যোৱাত শিক্ষাই বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হয়
শিক্ষা ন নহলে এখন সমাজ কেতিয়াও এক মত হৈ চলিব নোৱাৰে
হয় তাকে পাৰ তেন্তে কথা পাতি ভাল লাগিল আজিলৈ আহয়া তাৰপিছত থৈছো